অঁ।
শুনিছা নে?
শুনিছো, শুনিছো।
অহ, কি কৰিছা?
এনে আছো, তুমি কোৱা?
মইো এনেই আছো।
কিয় এনেই আছে?
এনেই এনেই আছো।
কিয়?
কাৰণ এতিয়া মই ফ্ৰী আছো।
ফ্ৰী কিয় থাকা তুমি?
আজি মোৰ পঢ়িবলৈ মন যোৱা নাই।
কিয় যোৱা নাই?
গৰম উঠিছে।
কিয়? গৰম কিয় উঠে?
গৰম, এ সূৰ্য্যৰ তাপতো বহুত বেছি হৈ গৈছে।
সূৰ্য্যৰ তাপটোক কমাব কোৱা।
ক'ব লাগিব ক'ব কব লাগিব। গছ ৰুোৱা গছ কম আৰু লাহে ধীৰে অলপ মানুহ চানুহ গৰমত মৰি লওক। তাৰপৰা মই কম আৰু নিজে বাচি থাকিবলে।
উম, গছ কেতিয়া ৰোবা, গছ?
কি কৈছা?
তুমি গছ ৰুৱা কথা ক'লা ন?
অ', মইতো গছ ৰুয়ে থাকো।
অ'।
ৰুলেনো কি হ'ব খাচাৰ খাচাৰ কাটিয়ে দিয়ে আৰু।
কেইজোপা ৰুলা আজিলৈকে?
উম, মানে মই চিক্সৰ পৰা ৰুইছো দেই, প্ৰতেকটো বাৰ্থডেত নিজৰ।
বাপৰে
কেই মানে ৰবা! হ'ল আৰু ৰুলো আৰু। কিছুমান হৈছে, কিছুমান নাই হোৱা।
অহ' কি গছ ৰুইছিলা?
একদম অ' যেতিয়া মই স্কুলত আছিলোঁ আৰু ছিক্সত তেতিয়া স্কুলত ৰুও আৰু হেৰি। শেৱালি গছ, শেৱালি পুলি ৰুই পাইছো, বকুল তাৰ পিছতে আৰু কি ৰুইছিলো পাহৰি গলো। অঁ, মধুৰি।
মধুৰিআম?
অ', মধুৰিআম মানে তাৰপিছতে
মধুুৰিআমক এই আমাৰ ফালে কি কয় জানানে নাই?
কি কয়?
উপাৰি?
কি পাৰি?
উপাৰি।
সুপাৰী।
অহ'।
আৰু তেনেকুৱা আমাৰ ফালে কোৱা যিবিলাক বস্তুৰ নাম সেইফালে বেলেগ বেলেগ নহয় চাগে ন। অ' আৰু এনেকুৱা কি আছে? তোমালোকে বেলেগতো ব্লেগ কোৱা নি? ব্লেগ।
কোনটো?
বেলেগ কিছুমান বেলেগ। তুমি বেলেগতো ব্লেগ ক'লা।
হেল্ল'! শুনি আছা নে?
অ' আছোঁ আছোঁ।
এ, এটা ক'ল কৰিছে এজনে। অ' কোৱা।
তুমি এতিয়া কোৱাত অ' আমাতকে মানে ডিফেৰেনট কি আছে মানে। এইফালে কোৱাতকে সেইফালে কি বেলেগকে কোৱা আৰু?
তিয়া চেণ্টেচ কোৱা, মই কৈ আছোঁ আমাৰ ভাষাত।
উম' কি ক'ম এনে নৰ্মেল যিকোনো কৈছোঁ আৰু দেই।
উম'
উম' কি কম একোৱেই নাই দেখোন কবলে তেনেকুৱা উম' মই মানে এ ক্লাছ ছিক্সৰ পৰা গছ পুলি ৰুইছো আৰু আজিলৈকে। সেইটো কোৱা, সেইটো কোৱা আৰু মই মধুৰিআমৰ পুলি ৰুই ছো তাত বেছিভাগ
উম এক মিনিট আহিন-
অকে
হেল্ল', শুনিছেনে? আৰে কিবা ভালকে ভাল চেন্টেঞ্চ কোৱা আকৌ!
কি ভাল চেটে
ধৰি লোৱা এতিয়া এতিয়া অসমীয়াত ক'ল ধৰি লও মই ভাত খাওঁ।
উম।
এইটো আমাৰ ভাষাত ক'ব মই ভাত খাওঁ মানে মই ভাত খাওঁ।
ভাত খাং খাং
মই ভাত খাওঁ।
কটাকাৰে খা অনুনচং
আহঁ।
আচ্ছা।
আচ্ছা আৰু এটা কোৱা, মই কৈ আছো।
মই এতিয়া মানৱৰ লগত কথা পাতি আছো।
মই এখন মানবিলগত কথা কথা কৈ আছো।
মই এখন মই এখন মানৱৰ
মাৰবলৰ লগত কথা কৈয় আছো।
মই এখন মানৱৰৰ লগত কথা কৈ আছো।
আহ মেৰি ইচ্ছা
কষ্ট আছে এই অহ
উম উম।
মানে কি আ আ আমাৰ মানে হেৰি আমাৰতো এই নলবাৰীৰ নিচিনা নহয় কিন্তু।
অ।
নলবাৰীতটো আৰু বেলেগ নলবাৰীতো আৰু শুনিব ন নে ভাল কোৱা নাযাব এতে
অ আমাৰ ফালে মানে উজনিৰ ফালে মানুহবোৰে ভাবে আৰু সেই কি কয় তোমালোকৰ যিটো মানে ভাষাটো আৰু নামনিৰ গোটেই নামনি অঞ্চল বিলাকৰ ভাষাটো মানে একেটাই আমাৰ যেনেকে উজনিৰ এক কেইটাই তেনেকুৱা বুলি ভাবো মানে।
নাই একেটে নহ আচ্ছা তুমি এটা চেনজেজ কৈছিলা নাই এতিয়া কি আছিলে তুমি এতিয়া মান, হা?
গান গাই ভাল পাওঁ।
মই গান গাই ভাল পাঙ।
অ।
অহ।
ভাল পাং।
আহ উমল লাগিব চবতে।
আচ্ছা।
মই তোক মই কওঁ। মানে মইতোক মই কয় মইতোক মই কয়।
আহ।
আৰু। বেছিভাগ তটয় তয় কৰি কোথা হয়। তই মানে আপুনি আমাৰ ইয়াতে ইউজ নহয় বেছিভাগ।
আমাৰ ইয়াতে আকৌ তই বুলি ক'লে মানে। মোক বহুত গালি দন কৰা টাইমত কৰে।
ক হয় তইতো কয় তোমাৰ সৰুহে কয় আৰু আপুনি কয় তোমাৰ ডাঙৰ। ডাঙৰক আৰু আমাৰ ইয়াতে চবকে। তই তই কয় মানে যি মমানে বুঢ়া হওক লাগিলে সৰুৱে হওক।
অ আমাৰ ইয়াত আকৌ অলপ বেছি মানে বুঢ়া বিলাক আৰু দে ককা আইতাক। সেনেকুৱা অল বেছিয়ে মানে।
আৰে সেইটো সেইটোতো কমিউনিকেশ্যনতটো ভাল হৈ থাকে না মানে আইতা। ককা এইবিলাক বেলেগ না।
উম তাৰ পিছতে আৰু অলপ আমাৰ মাহতৰ বয়স। ঘৰ বা মা দেউতাহতৰ নিচনা সেকুৱা মানুহবিলাকক তুমি। তুমি কওঁ আমি। আৰু আমাতকে নিজতকে সৰুবিলাকক তই ক আৰু কিছুমানক তুমিও ক, নিজৰ চইচ আৰু সেইটো।
আৰু আমাৰ ইয়াতে তুমিতো বহু বছৰত বুজাই, মানে পুলৱেলত ৱেলত বুজাই কেতিয়াবা, কেতিয়াবা, কেতিয়াবা, উম।
এ তোমালোকৰ বাৰু লিখোতে প্ৰব্লেম নহয় নে বাৰু।
আমাৰ লিখোতে প্ৰব্লেম নহয়। আমি মানে আমি জানোৱে না, আমাৰ এইটো মানে ঘৰুৱা ভাষা। ।
মোৰ কিন্তু সেই নামনি ভাষাটোহে ভাল লাগে দেই। কিবা এটাতো অলপ ডিফ্ৰেৰেন্ট হ'ব লাগে ন ইউনিক। আমাৰ আকৌ লিখিমো ছেম কমো ছেম।
এতিয়াতো ভাল লাগিবই।
শুনিবা হা এদিন? দেখিছিলো আৰু মানে মোক কমেন্ট কৰি। লগতে মই সেই ইনস্তাটোত মানে সহতে গান দিও নহয় বহুত আৰু এতিয়া আৰু এইবোৰ চব ধুপকাই পেলালো দিছে। কোনোবা নামনিৰ দিছে আৰু দেই, এক মানুহ এটা মানে কমেণ্ট, মানে লৰাই হ'ব চাগে আৰু যি মানে কমেন্ট কৰিছে আৰু তোমালোকৰ ফালে চাগে গালি দিলেওঁ, গালি শুনি ভাল লাগিব ন। মানে গালি কেইটাও শুনি ভাল লাগিব ন, এনেকে দিছে।
অহ' এটা যে ভিডিঅ' আছিলে এতিয়া। অহ, মানে এ এ কমেডি ভিডিঅ' আছিলে হা। ই কৈ আছিলে তাতে উজনি অসমৰ কথা ক'লে কিমান ভাল লাগে। এতিয়া যোৰ গালি দিয়ে মানে ঐ জনি যোৱা, ভাত খালি নে নাই। ভাত খাবি নে নাই। আৰু আমাৰ ইয়াতে ক'ব, এই মোৰনে মৰা ভাত খালি নে নাই।
অহ' এইটো মোক শিকাই দিয়া না, এনেকে মই কম।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
ৰিপিট কৰা। মানে অলপ শ্ল'কে কোৱা।
ঐ মৰণ নহোৱা ভাত ভাত খালি নে নাই। ভাত খালি নে নাই।
ঐ মৰণ নহোৱা, ভাত খালি নে নাই।
খালি নে নাই। খাইলি ক'ব লাগিব। খাইলি নে নাই, খাইলি নে নাই।
ঐ মৰণ নহোৱা ভাত খাইলি নে নাই।
অহ'।
বা মই মানে নামনি অসমৰ ভাষা ক'ব পাৰি গৈছো। তাৰপিছতে আৰু এনেকুৱা কি আছে, উম।
জলকে কি কৰ মেই, জলকে কি কোৱা। আমি, আমি জালুক কওঁ।
আমাৰ জালুক, ইটোক ব্লেক পেপাৰ যে সেইটো, সেইটোক জালুক কওঁ।
এনেই জালুক।
আৰু, আৰু। আৰু চব চেমেই ন, নে ফ্ৰেচব্ৰিন, দাংবদি সেইবোৰ চব চেমেই তেনেকুৱাই নহয়।
কোনবিলাক?
এই যিকোনো শাক-পাচলি আৰু যিটো
ৰাঙালাও। ৰাঙালাও, পানীলাও। ঔটেঙা।
ঔটেঙাতো বাৰু আমাৰ ফালেও হয়, চেম-চেম। ৰাঙা নকওঁ খালি আমি ৰঙালাওে কওঁ আৰু
টেঙা বাগন। টেঙা বাগন মানে কি, এইটো হয় টমেট' বিলাহী।
অহ অ, অলপ বেলেগ আছেতো।
উম
এই নহৰুক কয় ৰচুন,
ৰচুন
হ হ
ৰচুন মানে আমাক ওৱেট ৱেট ৱেট, সেইটো মানে আমি, সেইটো ৰ'বলৈ হে ৰৈ থকাটোক ৰহচোন এনেকে কওঁ। আৰু আৰু নাই, মোৰ মানে মনলৈ অহা নাই আৰু।
ছোৱালীক কয় আপি, ল'ৰাক কয় আপা। এইটোতো জানাই কিজানি।
আৰু মই এটা জানো আৰু এটা মই জানো, ল'ৰা ল'ৰাবোৰক, লৰাবোৰক চলি বুলি কয়। চলি।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
হে হে হে
বাপৰে
চলি বহুত বেয়া চলি, এইটোক হেনো
বেয়া চলে নেকি
আৰু ছোৱাল, অ ছোৱালীবোৰক কি কয় যদি চলি লৰাক চলি বুলি কয়?
চলিয়ে কয়
তাৰ পিছতে আৰু এটা শুনিবা হা আৰু আৰু জিয়া নে চিয়া বুলি কয় যে কাক কয়?
হোম
সেইটো মই দৰঙত শুনি আহিছো, মই ফুৰিব গৈছিলো তেতিয়া।
কি কয়?
অ, মানে জিয়ানে চিয়া চিয়া এজানো পাহৰিলো যোৱা, সেনেকুৱা কিবা এটা কয় আৰু।
অহ
অ' এতিয়া মানে মই তোমাক যদি তুমি তুমিকে কথা কও ন সেইটো তোমাৰ মানে প্ৰুৰেল কে কৈ থকা নিচিনা ফিল হৈছে নেকি?
নাই-নাই মইতো জানো নাই।
অকে, তেতিয়া হ'লে একো প্ৰব্লেম নাই।
উম' আ, আমাৰ এই কোৱাবিলাক যে আহিব তাতে লিখাতে তোমাৰ তাত আহিছে নেকি? হেল্ল'
অ'হ, অ' অ' কোৱা আৰু নোশুনা হৈ গৈছিলোঁ মাজতে।
অ' এই যে আমি যে কৈ আছোঁ ন এই বিলাক এইবিলাক যে কৈ আছোঁ এ লিখিবলৈ আহিছিলে, এ আৰু ফোন আহিলে দত
বিজি মানুহ আৰু হেল্ল'
হেল্ল' হেল্ল'
অ' বিজি নে